হেল্ল'।
অ' হেল্ল'।
শুনিছা?
অঁ' শুনি আছো। কি কৰি আছা?
কি কৰিছা?
আছো এনেই। তুমি?
আচ্ছা-আচ্ছা। মই এনেই ভাত খাই উঠিছোঁ তোমাৰ।
খবৰ খাতি ভাল তোমাৰ?
অঁ বা বাকী খবৰ খাতি ভালেই আৰু তোমাৰ?
মানে আহানাই হলি নাকে গালেই। পিছে ইফাল সিফাল বহুত দূৰত পৰিলে লৈ আনোতে।
আচ্ছা তোমাৰ বেকগ্ৰাউণ্ড নইছ আহি আছে।
খালি কৰি দিলে হৈ গ'ল পাছতাহে থাকে অকল কি হৈছে?
তোমাৰ বেকগ্ৰাউণ্ড নইছ আহি আছে বহুত।
অঁ এ ৰবা মানে বৰষুণ দি আছে গম পালা।
অঁ আচ্ছা আচ্ছা।
পুৰা বৰষুণ মানে সেইকাৰণে মানে আহি আছে গম পালা।
আচ্ছা তুমি ঘৰত নাই নেকি?
ঘৰতে আছে কিন্তু টিঙৰ শব্দটো হয় যে।
অঁ একো নাই বাৰু বাকী বিজনেচ কেনেকোৱা চলি আছে তোমাৰ?
বিজনেছ চলি আছে আৰু যেনে তেনে তোমাৰ?
মোৰো মানে ঠিকে চলি আছে এতিয়াাতো অলপমান লছতে গৈ আছোঁ বিজনেচটো।
মোৰো একেই।
আচ্ছা আচ্ছা বাকী তোমাৰ কি বিজনেচ আছিল বাৰু?
মোৰ এটলিন পানী।
হেল্লৌ!
লংকই পইছা দিব আছিল নেকি সেই দিনা মেচেজ কৰিছিল লংপেণ্টৰ।
চিক চিক চিক।
হেল্লৌ!
অঁ হেল্লৌ!
অঁ এক্সপৰ্ট ইমটপৰ্ট হয় বোলো।
আচ্ছা আচ্ছা বুজাই দিবা তোমাৰ বিজনেচটো।
তোমাৰ কি হয়। মই মই তোমাৰ কি কৰো তোমাৰ যোনবিলাক গা- এতিয়া আমাৰ আমাৰ ইয়াত ইটা ভাটা আছে ন। ইটা ভাতাৰ তোমাৰ ট্ৰেক্ৰট চেক্টৰ দিয়া আছে ট্ৰেক্টৰ দুখন দিয়া আছে।
অঁ!
আৰু ইফালে- দেউতাৰ দেউতাৰ ডাঙৰ হৈছ বাদদে কয় দেউতাৰো বাৰু ডাঙৰেই দে। পাঞ্জাব বোয়েজ নেহে লৈছা বেচি দি লৈছে।
আচ্ছা আচ্ছা ঠিকে আছে বিজনেচ টো।
গম পালা। সেইবিলাকে চলি আছে আৰু কিনো কৰিবা কোৱা এতিয়া এনেই বেকাৰ থকাতকে সেইবিলাক কৰি থকায়ে ভাল। মই ভাটাৰ খিনি চাই দিওঁ।
অঁ!
আৰু দেউতাই বাকীখিনি বাহিৰা খিনি চাই দিয়ে চাই আৰু অকলেনো ক'ত কৰিব পাৰিবচোন।
সেইটোয়ে সেইটোৱে কষ্ট আছে ন অকলে কৰিলে।
উমঁ অকলে কৰিব নোৱাৰে যে দিব মইলগতে থাকি দিও আৰু।
আচ্ছা আচ্ছা ঠিকে কৰিছা বাৰু বাকী মোৰ মোৰ বিজনেচটো তোমাৰ- কাঠ বিজনেছ হয়ঁ। মানে যেনেকে ভাবিলোৱা পাহাৰৰ পৰা মানুহে গছ কাটে ন। গছ কাটি পেলাই সৰু সৰু এই। তোক কাঠ বনাই কাঠখিনি আমাৰ ফালে আহে মানে কাঠখিনি আমি কিনো। কিনি পেলাই মানে ডাঙৰ ডাঙৰ ফাৰ্ণিচাৰ দোকান নহ'লে তোমাৰ চোফা বনাবলে নে বিছনা বনাবলে যে লাগে কাঠখিনি।
অ'।
ত' আমি সেইখিনি কাঠ দোকানক মানে চাপ্লাই দিওঁ আৰু।
বাকী মোৰ আছে বাৰু।
আমাৰ সেইবিলাক নাই আমাৰ তোমাৰ ভাতা দুটা আছে ভাতা দুটাৰ পৰা যিবিলাক মাল আহে সেইবিলাক তোমাৰ সেইবিলাক আমাৰ এইকণ মানে পাহাৰীয়া নহয় ন।
অ'।
নাই বৰ্তমান।
আচ্ছা মোৰো পাহাৰীয়া নহয় মানে ইয়াত আমাৰ কাঠ বিজনেছটো মানে অলপমান দূৰত দূৰ হয় মানে। আমাৰ কাঠ ৎখিনি আহে মেঘালয়া অৰুণাচল আৰু গুৱাহাটীৰ পৰা। তাৰপৰা কাঠ খিনি আহে তিনটা জাগা পৰা মানে অলপমান লয় আৰু জি এছ টি আৰু ট্ৰেভেলৰ পইচাটো তেলৰ পইচাটো লয় আৰু।
সেইটো লবই আৰু।
সেইটোৱে।
মই মই তোমাৰ নিজৰ নিজে কিবা এটা দেউতাটো মই সহায় কৰিবলৈ
অ', বাৰু তোমাৰ আৱাজটো ইমান ভালকে অহা নাই।
ৰ'বা বৰষুণৰ বতৰত এনেকুৱাই নেটৱৰ্কডাল প্ৰব্লেম দিয়ে।
অ', অ', গম পাইছো বাৰু, বাকী
এই মানে দিনটো বতৰ বা এনেকুৱাই মানে পুৰা বৰষুণ।
আচ্ছা আচ্ছা বৰষুণ হৈ আছে ন মানে আমাৰ বৰষুণতো ন তোমাৰ কাঠৰ বিজনেচ টো অলপমান হেৰি হয় আৰু মানে কাঠখিনি ভিজি যায় ন।
অ', কাঠৰ কাঠৰটো এইটো বেয়া বাৰু হেৰিত।
সেইটোয়ে বৰষুণৰ কাৰণে বেয়া আৰু মানে ভালকে থ'ব লাগে আৰু কাঠৰ বিজনেচটো। কাঠ বিলাক, বাকী মই ভাবিছো আৰু এটা বিজনেছ খুলিবলৈ তোমাৰ তাত কিবা আইডিয়া আছে নেকি কি বিজনেছ খোলা ভাল হ'ব?
মোৰ মতে বৰ্তমান মই মই নিজে তো নহয় দে আমাৰ ইয়াত চেণ্টাৰত তোমাৰ দোকান মানে চবৰ চব দোকান আছে মল চল চব আছে মানে। তোমাৰ জোতা বা জোতাৰ দোকান এখন নাই মানে।
অ', গম পাইছো, এনেই মই এনেই এনেই মই ভাবিছো মই কিবা ফুডৰ বিজনেছ খোলো নেকি।
ফুডৰ খুলিব ফুলিব পাৰা দেই ফুডৰ কলেজ কলেজ এৰিয়াত যোৱা কলেজ এৰিয়া মানে ফুুডতো তোমাৰ ভাল চেইল হয়।
সেইটোয়ে মই ভাবিছো ষ্টল দুটা তিনটা ভালকে
অ', সেই
খোলো অ' সেইটোয়ে ভাবিছো ষ্টল তিনটামান খোলো কলেজ যোৱা আগত।
কৰিব পাৰিলে বহুত লাভ আছিলে।
অঁ' সেইটোয়ে সেইটোয়ে মানে কলেজৰ পোৱালী বিলাকো আহে ন' খাবলৈ কলেজৰ পিছত।
বাকী খবৰ খাতি ভাল তোমাৰ?
নাই, মোৰ ভালে দিয়া।
ঠিকেই আছে দিয়া।
হয় তোমাৰ এ মানে আমাৰ জিমটো বনালে হা তিনি মাহ হ'ল।
অঁ।
সেইখিনি কৰিব আছে, সেইখিনি কৰাই হোৱা নাই।
আচ্ছা'-আচ্ছা' অঁ' এতিয়া তোমাৰ মাততো ভালকে আহিছে বাৰু য'ত আছে তাতে থাকা।
উম। বাকী বাৰু তুমি বেলেগ বিজনেছ খোলা ভাবিছা নে মানে এনে তোমাৰ পাপা বিজনেচত মানে লাগি থাকিবা আৰু?
নাই নাই, মই বেলেগ ভাবিছো, দেউতাই দেউ যদি কিবা এটা হয় তো তেতিয়াহ'লে মই
দেউতা থাকা লৈকে দেউতাটো বিছাৰে।
অঁ' আচ্ছা'-আচ্ছা' গম পাইছোঁ।
মানে মোৰ, মোৰ পৰিচয়টো মোৰ বিজনেচ পৰা দিব পাৰে, দেউতাৰ - এই হেৰি লৰা বা কিবা কাৰোবাৰ লৰা-
আচ্ছা'-আচ্ছা' অঁ'।
বাকী তোমাৰ আৰু তোমাৰ যিবিলাক কলেজৰ পোৱালি হয় ন'- কলেজৰ পোৱালী বিলাক তোমাৰ মাজে মাজে যেতিয়া কলেজত ব্ৰেক দিয়ে ভাবিছো মোৰ- ষ্টল খনত মানে চাহ, চাহ বিস্কুট ঠিক আছে এইবিলাক চিপছ টিপছ থৈ দিম আৰু।
উমঁ।
অকে, সেই সেইটো পাৰিম এ মানে তোমাৰ অঁ তুমি এতিয়া কলেজে যদি আজিকালি
সেইটোৱে সেইটোৱে অঁ' সেইটো কৰিব লাগিব।
যদি তোমাৰ অফিচ এৰিয়া আছে অফিচ এৰিয়াত তোমাৰ হাতৰ বা তেনে
অঁ' গম পাইছোঁ।
আৰু কলেজ এৰিয়া হ'লে তুমি যদি কলেজ এৰিয়া হ‌য় তেতিয়া হ'লে ফাৰ্ষ্ট ফুডৰ
আচ্ছা'-আচ্ছা' গম পাইছোঁ। বাকী তোমাৰ ম' ভাবিছো অঁ তোমাৰ ফালে কি কলেজ?
কলেজ চলেজ নাই মানে, ইমান?
না না না, সেয়া নাই মানে এটা।
সেইকাৰণে
হুম, বাকী তুমি কলেজ গৈ আছা?
কলেজ গৈ আছো, তুমি?
ময়ো গৈ আছোঁ বাৰু, দেইলী যাওঁ।
আজি গৈছিলা?
মানে অঁ, কালি গৈছিলো আৰু তোমাৰ কলেজত কলেজ খতম কৰি আৰু পাপাৰ কামলে বিজনেচটোত মানে অলপ হাত বতাই দিওঁ আৰু কষ্ট হয় ন' অকলে কৰোনতে
অঁ সেইটোৱে। কিবা আৱাজ আহি আছে তোমাৰ, বেগগ্ৰাউণ্ডৰ পৰা
জানো তোমাৰ ইয়াত পট্টা
হয় অ'
কি ক'বা ঘেৰঘেৰাই থাকে উপায় নাই মানে।
অঁ সেইটোয়ে, বাকী তোমাৰ হুম, বাকী তোমাৰ বিজনেছ কৰাটোৱে ভাল, মই তেনেকুৱাই ভাবোঁ মানে চাকৰি কৰাতকৈ।
অ', সেইটো হয়, কাৰণ চাকৰি এতিয়া তুমি পাবা নাই, একো গেৰেণ্টি নাই তুমি। চাকৰি কৰি বিজনেছটোকে
সেইটোয়ে তোমাৰ, এইটো বিজনেচটো কৰিলে ভাল আৰু মানে বেংকৰ পৰা অলপমান লোন লৈ লৈ লৈ পেলাই, বিজনেচটো চলিলে লোণখিনি দি পেলাই ক্লিয়াৰ কৰি পেলাই, নিজে বিজনেচৰ পইচাটো লৈ থাকিলেই হ'ল আৰু।
অ সেইটোযে সেইটো কৰিব পাৰি পাৰা
সেইটোৱে আৰু বাকী ইনেই তোমাৰ কিবা উম হেল্প লাগিলে ক'বা বাৰু, মোৰ কন্টেক্ট আছে বিজনেচ বিলাকৰ।
অঁহ অঁ
অঁ বা বাকী তোমাৰ ই ইটা বিজনেচ আছে ন? তোমাৰ কিবা অনলাইন কিবা অনলাইন কিবা চাইট লাগিলে, ৱেবচাইট তোমাৰ নিজৰ বনাব হ'লে মোক কবা ইনফম কৰিবা, মই বনাই দিম।
অ'কে, তোমাৰ ইটা-ভাটা আমাৰ নিজৰে আছে, তোমাৰ
আচ্ছা, নিজৰে ৱেবছাইট আছে ন'?
নিজৰে আছে অঁ।
ঠিকে আছে, নিজৰ এটা থাকিব লাগে বাৰু। বাকী, কিবা কলেবৰেচন কৰিবা নেকি আমাৰ বিজনৰ লগত? মানে দুটাৰে এটা দোকান খুলি দিও বিজনেচ আৰু বিজনেচৰ কাৰণে, তোমাৰ কাঁঠ আৰু ইটা দুটাই
অঁ, সেইটো পাৰি। সেইটো মই তোমাৰ তাৰ লগত, দেউতাক এবাৰ ক'ব লাগিব, কাৰণ দেউতাৰ হয় ন' মোৰতো নহয় ডাইৰেক্টলি।
অঁ, হ'ব দিয়া, তোমাৰ দেউতাৰ লগত কথা পাতি ল'ম দিয়া।
অ'কে, হ'ব দিয়া, মই তোমাক পিছত ফোন কৰিম হাঁ।
অঁ হ'ব দিয়া, ঠিক আছে, অ'কে।